হেল্ল' অ', ইএছ ইএছ।
কি কৰি আছ'?
হেল্ল', হেল্ল'।
শুনিছ'?
অ', অ', শুনিছো, শুনিছো।
কি কৰি আছ'?
এই এনেই এতিয়া অকমান কামৰ পৰা আহিলো, এতিয়া এ পৰিছো আৰু বিছনাখনত।
বা এইকেইদিন বতৰটো অলপ ভালেই কৰিছে, বতাহ আছে বতাহ-চতাহ মাৰি আছে বোলো, বতৰটো অলপ ভালেই লাগিছে।
অ', আজি বতৰ ঠিকে আছে, তাকে আজি যে পাৰ্টিও আছে আমাৰ মানে এটা।
অ', পাৰ্টি আছে নেকি, মানে কি হেৰি পাৰ্টি নেকি বিজনেছ পাৰ্টি নেকি?
অ', তেনেকুৱা বিজনেছ ডিলৰে আছে, আছে আৰু কিবা কিবি।
উম, কি মানে কিবা গিফ্ট চিফ্ট কিবা নিব লাগিব নি?
গিফ্ট কি আৰু, এটা নৰ্মেল এটা গুড হিচাপে এটা বুকে লৈ যাম।
অ', অ'। পাৰিব বোকে, বুলি কওঁতে মই শুনি, শুনি পাইছা?
অ', এতিয়া পাইছো, এতিয়া ঠিকে আছে উম।
এ বুকে বুলি কওঁতে মনত পৰিল, ফুল চুল এইবিলাকৰ দাম বহুত নহ।
ফুলৰ অ', ফুলৰ দাম বহুত আছে, উম।
ষ্ট'ৰ এটা খুলিব পাৰি কিন্তু নহ।
পাৰি পাৰি সেইটোও পাৰি কিন্তু দেই, এইটো সৰু সুৰা দোকান এনেকে মানে গ'ম পাইছে নে। সৰু সুৰা চাইদ বিজনেছও হয় থাকিব এই
আৰু নহয় সেইটো বৰতে সেইটোৱে বাৰু, মই মানে বস্তু এটা মানে ক'ৰবাত দে দেখিছিলো, মানে এই মন্দিৰে চন্দিৰে বহুত ফুল চুল নষ্ট হৈ থাকে না। ফুল বিলাকৰ পৰা মানে সিহঁতে, কিবা মানে হেৰি বনাইছিলে পাৰ্ফিউম নহয়, আগৰবৰ্তি কিবা কিবি ধূপ চুপ বনাই।
অ', আচ্ছা, আচ্ছা।
অ', পাৰি কিন্তু ন' তেনাকা, বিজনেচটো হেৰি এটা আছে কিন্তু দেই।
স্ক'প এটা আছে। উম, এইট এক্স।
এইট এক্স এটা
উম, এইটোৱেই।
আমি লাগিলে সেইটো টেন এক্স কৰি দিম।
অ', আমি টন এক্স কৰি দিম, সেইটো সেইটোৱে স্ক'পটো যে আছে।
অ', হেৰি উম' গুৱাহাটী গুৱাহাটী খবৰ পাইছা নাই গুৱাহাটী।
গুৱাহাটী কাৰ?
বতৰৰ খবৰ, গোটেই পানী হৈ গ'ল নহয় গোটেই
অ', কালি মোৰ মাহঁতো গৈছিলে ৰাতি গুৱাহাটী, টাউনৰ ফালে।
অ'।
তাৰপৰা আহি পাওঁতে বোলে, একদম পানী নহয় আহিব নোৱাৰা হৈ গ'ল। তাৰপৰা আকৌ ব-বহু বহুত একদম বানপানী হল, তাৰপত আকৌ ৰখিলে বোলে ৰখি ৰখি আছো আহি আহি পাৰিলে আৰু একদম
বহুত বহুত পানী বোলে, উই আমি এটা কাম কৰিব পাৰো ন' গুৱাহাটী যেতিয়া তোমাৰ ধৰি লোৱা হেৰি পানী হৈয়ে থাকে হেৰি বিজনেছ এটা আৰম্ভ কৰি দিব পাৰু।
অ', নাও, নাও প্ৰথম ফেৰীটো নচলিব ইমান পানীত।
নাও মানে সেইটোৱে, আৰু হেৰি আৰু। এইটো নাও মানে, কাঠৰ-কাঠৰ নাওটো নহ'ব মানে হেৰি হ'ব আৰু মটৰ নাও মানে তেনেকা হ'ব। পাৰ' তেতিয়া কাচটোমাৰ আমি যিমানেই চাৰ্জ কৰো সিঁহতেতো যাব লাগিব নাই ডিউটি-চিউটি, আমি ফাইভ হানড্ৰেড মানো কৰি দি ফাইভ হাড্ৰেড দিয়ক বুলি ক'ম, পাৰ' পাৰচোন প্ৰফিটো হ'ব কিন্তু, চিজনৰ টাইমত হ'ব আৰু চিজনত হ'ব।
অ', এই চিজনত হ'ব চিজনে য'ত ছা বেলেগ কৰি দিমগৈ তেতিয়া।
তালৈ লৈ যাম তেতিয়া আমি।
উম, তালৈ লৈ যাম না আমি চিজনেল নহয় ইয়াৰে হ'ব এইটো মানে। উম,
কিমান মানুহৰ ঘৰ নষ্ট আমি অলপ এঞ্জিও চেঞ্জিওতো দি দিম এইবিলাক।
অ', সেইটোৱে হেৰি হৈ যাব না এ গুড উইল মানে নামটো বনি যাব ন আমাৰ অকমান, উম, চেৰেটি কিয় চেৰেটি না নাম মই নিব কাৰণে
নাম বনিব চেৰিটি দিলে কৰিলে কাম চাম কৰিলে তেতিয়া মানে এটা ভাল ইমেজ এটা মানে
সেইটো গুড উইল, গুড উইল সেইটো গুড উইল বুলি কয় এতিয়া মই কমাৰ্চ পঢ়িছো না গ'ম পাইছো মই। উম, সেইটোৱে।
বাকী সেয়াই আৰু বাকী। এনেই সৰু সুৰা আছো আৰু এইবিলাক সৰু সুৰা কিবা কিবি খেতি বিজনেচ কৰি পেলাই।
অ', অ', উম, বাকী ভাল লাগিল পৰহি।
পঢ়ি ভাল লাগিল, পঢ়ি ভাল লাগিল।
খালি অকবমান খোৱালে প্ৰব্লেম হ'ল।
কালি শুই দিলো তিতাতে শুই দিলো এতিয়াও টোপনি আহিয়ে আছে বাৰু মোৰ।
অ', মোৰো মোৰ কালিতো দিনতটো শুইছো আহি কিনে মই।
মোৰ কালি মানে দিনটো হোৱা নাই একে তাৰপা আহিলো আহি পাই আকৌ ফিল্ডত কিবা কিবি কাম কৰিলে কাম কৰি পেলাই ঘৰত আহিলোঁ আহি পেলাই হাত ধন মু ধুলো শুলোঁ শুলো কোকে সন্ধিয়া উঠিছোঁ সন্ধিয়া উঠি এনেকে অকনমান গ'লো ওলাই এনেকে আহিলো আৰু তাৰপিছত আকৌ ভাত চাই খাই শুলো, শুলো এতিয়া উঠছো আৰ টোপনি আহি আছে।
অ', মোৰ আকৌ হেৰি কালি কি হ'ল আহিলো জানো হেৰিট নটা দহ কেইটামান ওলাইছো নটা দহটামান পাইছোঁ ঘৰ
উম, উম
তাৰপা পাই কিনে খুলো খুলো একে দুটা তিনি টু থাৰ্টি মান উঠিছোঁ। তিনটা মানত অ', তিনটামানত উঠি কেনে ভাতটো খালো
অ'।
ভাতটো খাই আহ ত টিউচনৈ ল'লো আৰু চাৰে চাৰিটাৰ পৰা টিউচন আছিলে ন।
অহ।
অ', চাৰে চাই টিউচন কৰি চতা আমি লো লনো আহিলে এনেই খালি প্ৰাকৃতিচ আহিলে
হে।
অ', প্ৰায় এনে এপাক ওলাই গ'লো হেৰি পিনে ৰুদ্ৰপচৰ ফালে তাৰপা হাল ফালে আহি পেলাই আৰু ঘৰ তাৰপাতে দাদাই কলে কি বৌ আজি গাহৰি খাওঁ ঘৰ পৰা ঘৰ কোন নাছিলে
উম।
এ তোৰ তাতে গ'লে গাহৰি খাওঁ গাহৰি আনিলো বনাই মেলি খাই শুই থাকিলো আৰু কালি মান এনেক টোপনি লাগিছে মই কালি এটা ন একে চকুটো মানে কি মোবাইল চাই চাই শুই থাকিলোঁ।
আচ্ছা এই এই ঘৰৰ পৰা চাগে মানে অলপ ই ইউ ভি প্ৰটেক্টিভ গ্লছ্লাছ তেনেকা ভাল মানে কিবা ৰেকমেণ্ড কৰিব পাৰি নেকি
ভাল লেনস্ কাৰ্ট চোৱা তাৰ পৰা পাই যাবা থাকিবই কি উ বি প্ৰেকন কিবা কিবি থাকিব।
লেঞ্চ কাৰ্ডত ন লেঞ্চ কাৰ্ডত আকৌ বাজেটটো অলপ বেছি হৈ যাব নেকি বাৰু।
কি বজেট বেছি হ'লে কি কোৱালিটি ভাল আহিব যে। কোৱালিটিটো ডিপেণ্ড কৰে ন তেতিয়া তাতে গৈ তোৰ বোলে ভালে নেদেখি তোৰ লাভটো কি বোলে তাতকে তাতকে বোলে এই তাতকে দুশ টকা বেছি দি বোলে লেঞ্চকাৰ্তট বোলে ভাল কোৱালিটি পাইছে তাতে সেইটো ডিফাৰেঞ্চ উম সেইটোৱে
লেঞ্চকাৰ্ত কিন্তু একদম ডাঙৰ হেৰি এটা হৈ গ'ল ন
উম চাওঁতে চাওঁতে
চাওঁতে চাওঁতে মানে চকুৰ চকুৰে না চব চাই আছে সিঁহতে চাই চাই
প্ৰথমতে এটাক চচমা বেছিছিল এতিয়া চকু পাৱাৰ চাৱাৰ চেঞ্জ কৰি চব আৰম্ভ হৈ গ'ল এতিয়া উম
আগতে ফ্ৰেম বনাইছিল
উম আৰম্ভণি কৰিছিল চছমা বেচাৰ পৰা
হে
তাৰপৰা এতিয়া অ', এনে কাৰণে চশমা চশমা বেছা তাৰপৰা এতিয়া ভাবচোন কিমান ডাঙৰ বনি গ'ল সেইকাৰণে সদায় প্ৰথম সৰুৰ পৰা আৰম্ভ কৰিব লাগে আৰম্ভ কৰি কৰি ডাঙৰ হব লাগে
প্ৰথমতে আমি এতিয়া বাতি এটা লৈ পেলাই
উম নহয় ছা যোনটো বস্তু চবতকে জল্দি আৰম জল্দি উঠি যায় সেইটো বস্তু বহুত জল্দি নামিও যায় আৰু যোনটো বস্তু লাহে লাহে ষ্টেজ লৈ লৈ লৈ লৈ লৈ ডাঙৰ হয় সেইটো বস্তু কেতিয়াও ঘপকে বৰবাদ হয় যায়, এ ৰুটটো মজবুত কৰিব লাগে ৰুট
উম
উম সেইটোয়ে
ৰুতটো মানে ধৰি লোৱা এতিয়া ডাঙৰ পাছত কিবা মান মাৰ্কেটত ডাঙৰ কিবা কিবি ৰিক্স আহিলেও মানে ৰুতটোৱে মানে ৰখাই দিব মানে।
অ', সেইটোৱেই সেইটোৱেই
এইবিলাক বহুত কথা আছে বাৰুতে বিজনেছৰ এইবিলাক
বহুত কথা আছে বহুত কথা আছে।
বাকী বা
উম পাৰি পাৰি
বগা গাহৰিটো মানে ইমান বেমাৰ নালাগে আৰু মানে হেৰি প্ৰফিট আছে বোলে শুনিছো মানে বহুতত কৈছে ৰিচাৰ্ছ এটাত
কি গাহৰি কেজি চাৰিশ টকা হ'ল।
বাঢ়ি গৈছে নহ
উম বাঢ়িছে।
বাঢ়োক আমাৰে প্ৰফিট
উম সেইটোৱে
আছে আমাৰ এতিয়া কিমান আঠশ গাহৰি আছে।
কালি আমি দুটাই আধা কেজি খাই দিলো
উম দুটাই গাহৰি আকৌ চৰ্বিটো থাকিলে মানে অকন ওগুল মুগুল লাগি যায় কথা নাই বাৰু আধা কেজি পাৰি মই আগতে চাৰি কেজি মানকৈ খাওঁ এটা।
উম বা ভাল ভাল।
বেছি নাখাওঁ একে সৰুতেটো আৰু বাৰ, পোন্ধৰ কেজিৰ তলত নাখাও
বা মজা মজা খাব লাগে খাব লাগে।
খাব লাগে এক্সপ্ৰিৰেন্ঞ্চ মেন না
উম সেইটোৱে সেইটোৱে
এ হেৰি কৰ'বাত ফুৰিব ফুৰিব যোৱা কিবা এটা কৰিব লাগিছিল ন
এই মানালীতো প্লেন বনাইছিলোঁ নহয় উলোৱা।
মানালী যাবা নে মই মালদ্বীপ ভাবিছিলোঁ।
এই ইমান গৰমত মালদীপছ গৈ কি কৰিম কোৱাচোন তুমি ধুনীয়াকে আমি অকণ ঠাণ্ডা দিনত মালদ্বীপ যাম ন।
অ', সেইটো হয় কিন্তু সেইটো হয় সেইটো হয়।
তেতিয়া মাৰি তেতিয়া মানে ঠাণ্ডা মানে কি মানে অকণ উম দুটাই আৰু ঠাণ্ডা গৰমে অক্টোবৰ মানত ধৰি লোৱা
যাব পাৰি তেতিয়া।
অ', সেইটো য যাব পাৰি। তেতিয়া কি ঠাণ্ডাও নপৰে বেছি, গৰমো নাথাকে বেছি। তেতিয়া মানে ভাল লাগে, সেইটো বতৰে। এতিয়া ইমান গৰম, গেলা গৰমত, হা? অ', দেৱী সিং গাতত যাব পাৰি, কিন্তু মানে একো এডভেঞ্চাৰ নাই ন, এতিয়া মাল ঘেৰি যাম, আম মালী চানালী যাম। কি মজা লাগিব কিবাৰে পাহাৰ উঠিম, কিবা কৰিম কিবা তৰিম
উম্, প্লেন টো বনাব লাগিব যাব। মানে কি হেৰি মানে কি? বাইক ৰাইড হ'ব নেকি?
বাইক ৰাইড, বাইক ৰাইড। চিধা বাইকত। এ হিমালয়ন এখন ল'ম, ল'ম বুলি ভাবি আছোঁ ন মই এখন। অ', এই সেইবিলাক আকৌ ভালাগে হিমালয়ন চলোই গ'লে, সেইবিলাক ৰাস্তাত।
হিমালয়ান ন, নহ'লে চাইকেল লৈ যাবা নেকি?
চাইকেল ইমান কষ্ট নকৰোঁ অ'।
এই চাইকেল কি ভৰি এক্সাৰচাইজ হ'ব, কি ধুনীয়া লাগিব।
এই মটৰ চাইকেলখন লৈ অ',।
স্প্লেণ্ডাৰ।
পাৰি কিন্তু দেই মাইলেজৰ বহুত ভাল হ'ব কিন্তু।
বহুত হ'ব মাৰজ ভাল, কিন্তু মানে আমনি লাগি যাব, আমনি লাগি যাব।
তেতিয়া আমাৰ তেল পইচাটো বাচি যাব কিন্তু।
তেলৰ পইচা অলপ বাছিব অ', আৰু কিন্তু আমনি লাগি যাবগৈ যে।
উম্,
নাপাওঁগৈ, নাপাওঁগৈ। এক্সেল দি দি ভাগৰ লাগিছে, এ তোমাৰ স্কুটিখন লৈ যাব পাৰি কিন্তু।
এ নাই নাই নাই, একদম ধুনীয়াকে হিমালয়ন এখন ল'ম ধুনীয়াকে গৈ থকা।
হিমালয়ান বেষ্ট ন।
বেষ্ট, অ', এক্সপালচ খনো ভাল। এই খন, কপিতটো হিমালয়ে পাই ন, প্ৰথমতে এইকো হিমালয়ে আহিছিলে, যি হওঁক নহ।
উম্,
এই নতুনখন, মোৰ নতুনখনতকে পুৰণাখন বেছি ভাল লাগে, সিমানে এখন
উম্, মোৰ নতুন খনো বেয়া নালাগে।
নতুনখন ভাল লাগে, মানে নতুনখন কি একদম মানে ভাল লাগে। নতুনখন দেই মে কিবা মানে। লু্কচটো মানে, মোৰ পছিনা। অ', কি হ'ল অল্ মানে অল্ হিমালয়ন যোনটো আছিলে। দেখিলে অ'ও হিমালয়েন বুলি। মানে উল্ট, দেখিলে অ', যিয়েছ তাপা জি, জিটি। আমি জিটি খন লৈ যোৱা মানে ককালৰ বিষ হৈ যাব নহয়, লৈ গ'লে।
জিতি ভাল নালাগে, মই একেবাৰে ব ভাল নাপাওঁ।
ককালৰ বিষ হৈছে মানে, বহি বহি এনেকে এনেকে শুই শুই চালাব গ'লে।
এই, ট্ৰেইনত যাব পাৰি।
ফ্লাইটত যোৱায়ে ভাল।
ফ্লইটত পইচা বেছি।
আৰে এই কি আছে, তেতিয়া বিজনেছ ক্লাছ বুক কৰিম ন।
অ', আমাৰ হেৰি আছে না। পাহৰিয়ে যাওঁ পাই আমাৰ।
ন পাহৰিলা নেকি তুমি?
পাহৰি যাওঁ, এইবলাক চব মানে। আমিতো ৰেয়াৰ মানুহ না।
সেইটোৱে না।
এইখন, তাকে এবাৰ। বহুত, মই নাৰিকল চাৰি পাঁচ, পাঁচ হাজাৰ নাৰিকল বেছিলোঁ এইবাৰ। তাৰে প্ৰফিট হৈছে বাৰতে চাৰি ওঁৱান ফৰ্টি কি?
এতিয়া এমাহতে চাৰিশটা বেচিছে নহয়, কাৰণ অ-যোৱা বাৰত আমি কমচে কম এক কিমান লাখ বেচিছিলো নাৰিকল।
উম উম। কিমান লাখ, এইবাৰ বতে চ-কিমান চাৰি হাজাৰ নে কিমান বেছি-বেছিলো। অ', তাৰে ফৰ্টি থ্ৰী নহয়, উ এইটট ফ মানে কিমান আছিলৰে কি আছিল এইট ফ হাড্ৰেড, থাউজেণ্ড নে কিমান আছিলে, মানে এইট লেখ এ-ফিফটি থাউজেণ্ড।
উম, উম, উম।
প্ৰফিটেই এইটো গোটেইটো প্ৰফিট। কাৰণ পানী চানী মই একো দিব নালাগে এতিয়াতো। কথাই নাই। খালি লেবাৰ খৰছটো যোনে পাৰিছে, সিহঁতৰ লেবাৰটো দিছো আৰু।
কিমান দিবা তুমি ইহঁতক কোৱাচোন, খৰছাটো। দহহাজাৰ টকা দি দিলা ইহঁতক।
উম। কি বেছি তিমানে দিছো আৰু একো দিয়া নাই। টেন থাউজণ্ড ফাইভ হাণ্ড্ৰেড, টুৱেণ্টি ফাইভ।
উম, বঢ়িয়া।
আৰু ফিফটি পইছা।
অ', ফিফটি পইছা, য়েছ য়েছ।
বেছি দিয়া নাই বাৰুতে, দিছো আৰু সিহঁতৰো এটা বক্চিচ পঞ্চাছহাজাৰ দি দিছোঁ।
অ', হেইটি হেইটি। এতিয়া আজি যোননা মোৰ কাপোৰ ন ননা পিন্ধিব বোলে এতিয়া।
কাপোৰ নাই? তুমি কাপোৰ
কাপোৰ খিনি থৰিলো মইতাক ঘৰত থৈ আহলো ন কাপোৰখিনি মই
ভাইটি গেঞজি এটা আনিছিলা দেখোন।
অ,
সেইটো কি পিন্ধছোৱা
সেইটো পাই ন।
অলপ ইউনিক হ'ব অ সৈটোৱে সৈটোৱে গিফ্ট দি দিয়া তুমি
অ ন ত মই ক'ম যে এইটো পিন্ধি এটা ধুনীয়া ফটো লাগিব।
উম,
উম,
মানেটো